আহ কোৱা। অ অ, কি কৰিছ? মই আছোঁ ৰবা, এ তুমি?
আছোঁ, এনেই আছোঁ। তুমি কি কৰি আছা?
এই জেষ্ট অলপ খোৱা লোৱা কৰি উঠিলো ৰবা তুমি খালানে নাই? আজি মই অ। মই ভাত খালো ৰবা এতিয়া
অ মও পিছে আজি চাহে খালো পিঠা বনাইছিলো। তেনেকে চাহ খালো অলপ দেৰিকে ভাত খাম ৰবা এই কেটলি মুখত দিয়েই যেন ডেস্কিট দিয়া পিঠা তুমি খাই পাইছানে?
পাইছো পাইছো মানে গুৰ গুৰ দিও বনাও পাৰি, আৰু নাৰিকল দিও বনাব পাৰি সেইটো, অ। ভাল লাগে, আমি মই কেতিয়াবা কি কৰোঁ এনেকুৱা নাৰিকল চাৰিকল নাথাকিলে অকল চেনি দি যে বনাব পাৰি, তেনেকেও বনাই খাওঁ।
অ। হয়। আৰু নাৰিকল নহল আৰু কেনেকুৱা হয় নাৰিকল নহলেও তাৰ‌ মানে যিকোনো উপায়েৰে কিবাকে হলেও এটা বনাই খাব পাৰি আৰু
উম উম ঘৰত একো নাথাকিলে মানে ধৰি লও অকল চালৰ গুৰি খিনি থা কিলে সেইখিনিতো মানে এনেকে বনাই খাব পাৰি ভাল লাগে।
অ আৰু বহুত সুবিধা আৰু।
অ এ ভাত ভাত খালে নে নাই?
নাই নাই খোৱা নাই ৰবা মই কলো নে পিঠাতে চাহ খালো দেৰিকে খাম পিছে ভাত।
পিছে তুমি চাবাচো আজিকালি কিন্তু মানুহে তেনেকৈ পিঠা খোৱা যেন বাদে দিছে তেনে কোৱা হৈছে দোকানত যেন ৰেডিমেড বস্তু কিনি আনে হয় নে।
হয়, হয় মানে পিঠা পিঠাটো মানে পিঠা বুলি নহয়, বনোৱা বস্তু আজিকালি মানুহে বহুত কমে ইউজ কৰে খায়। নিজে বনাই কি হয় আজিকালি চব বস্তু দোকানতে পাই কেতিয়াবা কাৰোবাৰ পিঠা খাব মন কৰিছে তাকো দোকানত গুচি যাব যে দোকানৰ পৰা পিঠাটো আনি কেনে এনেকে ললে বা কেতিয়াবা ধৰি লও আৰু আজিকালো ফাষ্ট ফুডৰে বেছি দিয়ে মানে মানুহ পি পিঠা এইবোৰ বস্তু বহুত কমেই খায়। হয়, বিস্কুট খাব চানা খাব ভুজিয়া খাব আৰু চাওমিন ম'ম' আজিকালি কিমান ফাষ্ট ফুড পায়। সেইবোৰতে বেছি হেৰি
অ আজিকালি চাবাছোন তুমি অ আৰু তুমি চাবাচোন তুমি ঠিক কথাই কৈছা চাবাচো আজিকালি ল'ৰা ছোৱালী কিন্তু পিঠাৰ কথা ইমান নাজানে। তেওঁলোকে ফাষ্ট ফুড ম'ম চাওমিন এইবোৰে চিনি পায় হয়নে।
হয়, হয় সিহঁতক পিঠা দিবা চোন সিহঁতে কব এ এইটো এনে কোৱা এইটো গলত লাগে অমুক হয়, তমুক হয়, এনেকোৱা বৰ হেৰি কৰে যে এইটো হয় এনকা বহুত কৰে যে। তেনেকোৱা।
অ। আৰু কেনেকোৱা হৈছে আজিকালি মানুহবোৰো এলেহুৱা হৈ গৈছে এই যে পিঠা আজিকালি কিনিব পাই দোকানত। থাকেই এ নবনাও দে এপাকেত কিনি আনিম এলেহুৱা হৈছে কিন্তু মানুহ বিলাক হয় নে।
অ আৰু দোকানৰ যিটো পিঠা সেইটো আমি ক'ব নোৱাৰো যে পুৰা চাউলৰ গুৰিৰে বনাই। অ যিবিলাকে মানে ৰাস্তাত যে দোকান মানে যেনেকে চকা তকা দি কিনে যে বনাই সিহঁতে বনাই চাউলৰ গুৰিৰে বনায় কিন্তু যিবিলাক পেকেটত পায় সেইবোৰনো ক'ত কিমান পিয়ৰ চাউলৰ গৰি থাকে সেই ময়দা দিব কিবা দিব সেনেকোৱা দি পেলাইহে বনাই যিটো টেকেলি মুখত দিয়া পিঠাটো যে, সেইটো চাবাচোন আজিকালি পেকেট হিচাপতো পায়। বহুত চফ্ট থাকে মানে মানুহে ভাবে যে এইটো চফ্ট হয়, চাই বেছি ভাল লাগে কিন্তু যিমান চফ্ট হ'ব তাত তেতিয়া আমি গম পাম যে অ ময়দা দিছে বা বেলেগ কিবা আছে এ পাউদাৰ ইউজ কৰিছে হয় নে নহয়, কাৰণ যিটো আমাৰ চাউলৰ গুৰি পিঠাটো সেইটোতো সেনেকোৱা চফ্ট নহয়, যোনটো মানে তোমাৰ ময়দাৰ বস্তুটো চফ্ট হয়। তেনেকোৱা চালৰ গুৰিটো সিমান চফ্ট নহয়। কিন্তু আজিকালি মানুহে বেছিভাগে পেকেট বস্তুবিলাকে কিনি কিনি খায়।
হয়, তুমি ঠিক কথাই কৈছা আৰু চাবা পেকেটটো কোন দিনৰ পৰা আছে আমিতো নাজানো ন। সদায়তো বিক্ৰী হৈ নাযায়হে হে তাত হয়তো কিবা মেডিচিনো ব্যৱহাৰ কৰিব পাৰে পে ক্ষেত্ৰত ভালে থাকিবৰ কাৰণে সেইটো আমাৰ দেহাৰ। কাৰণে উপযোগী নহয়, হয়নে সেইকাৰণে মই ভাবো আমি কিছুমান কোৱা
গেছটো ইউজ কৰা নহয়, যেতিয়া আমাৰ পেকেটত সোমাই তেতিয়া কিছুমানে কিবা গেছ ইউজ কৰে নাইট্ৰজেন ইউজ কৰিব, কিবা গেছ ইউজ কৰিব। যেনেকোৱা চিপছত ইউজ কৰা হয় গেছ। চিপতটো সেমেকি নাযাবৰ কাৰণে সেনেকোৱা সেইবোৰতো ইউজ কৰে। হয়নে, নহয়, সেইবোৰো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া।
অ-অ, তুমি একদম ঠিক কথা কৈছা আৰু কেনে কস্ট সবছে আজিকালি পিঠাগুৰি মানুহে ঢেঁকীত খুন্দিব নাযায়, এই মিক্সি ওলাইছে। মানে সেনেকুৱা নানা ধৰণ যেন, তাৰমানে বহুত যেন, আগৰ দিনবোৰৰ দৰে যেন আজিকালি নাই। আজিকালি যেন বহুত স্মাৰ্ট হৈ গৈছে যেন সকলো হয়নে? তেনেকুৱা হৈছে, সেইকাৰণে মই ভাবো আৰু। অভিভাৱক অলপমান কেনেকুৱা ল'ৰা- ছোৱালীক পিঠা পনা বনাই খোৱাব লাগে বা চিনাকি কৰাব লাগে। আচলতে আমাৰ এইখিনি অসমীয়া খাদ্যৰ যে, এইখিনি আমাৰ পৰম্পৰাগত আৰু এইখিনি হয় নে?
হয়-হয়। আৰু আজিকালি এইবোৰ মানে আ আমাক যে, আমি যেনেকে আমাৰ ডাঙৰ বিলাকও দেখিছিলোঁ, মাহঁতক দেখিছিলো। ছিলো পিঠা বনোৱা। কেনেকে বনাই? চাউলৰ গুড়ি খুন্দা বা নিজেও যেতিয়া সৰু আছিলো। আমিও চেষ্টা- চেষ্টা কৰিছিলো যে, আমিও গুড়ি খুন্দিব যাওঁ, মাহঁতৰ লগত। যে পাৰো নেকি চাওঁ? কিন্তু আজিকালি সেইবোৰ নাইয়ে। বাচ্ছা এটা গুড়ি খুন্দিবৰ কাৰণে চেষ্টা চেষ্টা কৰে না নিজে কিবা এটা বস্তু বনাব কাৰণে চেষ্টা কৰে, পিঠা-পনা এইবোৰ। সিহঁতক আনকি সিহঁতক ফাষ্ট ফুডো যদি বনাব দিয়া হয় সেইটোও চেষ্টা নকৰে। যে নিজে যে বনাই যে খাব। চাউল অলপ ভা আৰু চাবাচোন চেম বস্তু সিহঁতে দোকানত গৈ খাব। এতিয়া চাউলটো, চাওঁক ভাতটো, ভাতটো ভাজি পেলায় টো ফ্ৰাইড ৰাইচ বনাই দিয়ে। সেইটো দোকানত গৈ খাব। কিন্তু ঘৰত চাবাচোন অলপ ভাতটো, অলপ কিবা মছলা পাতি দি কিনে ভাজি দিবাচোন নাখায়। যে নাই এইটো সেইটো দোকানৰ দৰে হোৱা নাই। দোকানত যে নানান ধৰণৰ চচ বিলাক ইউচ কৰে। সেইটো কাৰণে উপায় নাই এইটো দোকানৰ দৰে হোৱা নাই। এইটো আমি নাখাওঁ। এইটো খাই কেনে দোকানৰ দৰে টেষ্ট বেলেগ কিন্তু চেম বস্তু হে ভাত খিনিকে দোকানত তাতে অলপ মছলা পাতি বেছি দি নানান ধৰণৰ চচ ইউজ কৰি সেনেকে বনাই। দিব। ঘৰত সেইটো হেল্ডদি কৰি বনাই দিবাচোন, সেইটো হ'লে নাখায় সিহঁতে। পিঠা বনাততো নাখায়ে, প্লাছ মই ঘৰত বনাই দিয়া ফাষ্ট ফুডো নাখায়। সিহঁতক যদি চাওমিন যদি ঘৰত ঘৰুৱা হেৰিৰে বনাই দিয়া, চাউলৰ গুড়িৰেও পাৰি ন। ধৰি লওঁক আমি যেনেকে- পিঠা এৰিয়াম, খিৰ, চে চেৱৈ যে বনাই। চাউলৰ গুড়িৰৰ আটাতো আ তাৰ দৰে সানি পেলাই, সেনেকৈ চাবচোন যদি তুমি অলপ মচলা দি কেনে ভাজি দিয়া, সেইবোৰ অলপ। উম' মানে উম' চাওমিন টপ বনাই দিয়া সেইখিনিও নাখাব। নাই এইটো দোকানৰ দৰে নহয়। কিন্তু সেই চেম বস্তু যদি দোকানত বিক্ৰী কৰে, সিহঁতক সেইটো আনিকেনে দিবা, সেইটো সিহঁতক বহুত ভাল লাগিব।
হয়, তুমি একদম ঠিক কথা কৈছা। তাত তাৰমানে সিহঁতি কেনেকুৱা আজ্ঞাত মছলাযুক্ত বস্তু খাই ভাল পায়। এ তুমি আগতে চাবাচোন। টো আমাক আগতে চাবা আমি যেতিয়া সৰু আছিলো, আমাৰ ঘৰত শাক-পাচলি নাথাকিলেও মাহঁতে - বাৰীত যায় কচু হওঁক, ঢেঁকীয়া হওঁক। এ লাও আগ, সেনেকুৱা বহুত ধৰণৰ শাক-পাচলি আনি ৰান্ধি কি সোৱাদ হয়নে। তেতিয়াই কিন্তু মানুহ বিলাকত চাব দে তেতিয়া কেনে আছিল মানুহ বিলাকে, যেন চকুৰ পাৱাৰো আছিল। আজিকালি চাবা তুমি কম দিনতে চকুৰ পাৱাৰ নোহোৱা হৈ গৈছে। এই শাক-পাচলিবোৰ ইমান ভেজালি হৈছে তাত ঔষধ দিয়ে। আগতে আমাৰ গোৱৰ সাৰৰ আছে। আছিল। আৰু আমাৰ বাৰীতে, নিজৰ বাৰীতে, আমি নানা ধৰণৰ শাক পাওঁ, হয় নে? কিন্তু তেনেকুৱা আ- আজিকালি ল'ৰা-ছোৱালী কিন্তু শাক-পাচলি নাখায়, যেন মাছ মাংস এসোপামান মছলা দি সেইবোৰে খাই, সেইটো আচলতে আমাৰ স্বাস্থ্যৰ কাৰণেও উপকাৰী নহয় সেইকাৰণে আমি ভাবোঁ', নিজৰ যতন নিজে ল'ব লাগে আৰু আমাৰ অভিভাৱকো সেইটো অলপমান', ল'ৰা ছোৱালীক দেখুৱাব লাগে তেনেকুৱা দৰে মই ভাবোঁ নে কি কোৱা?
হয়', হয়', ঠিক', তুমি ঠিকে কৈছা', চোৱা আ আমি মানে আৰু এতিয়া তুমি যে ক'লা লাওৰ আগ-চাগ, সেইবোৰ আমি খাই ভাল পাওঁ, আমাৰ যে মাছ মাংস খাই-খাই অশান্তি লাগে। তেতিয়াহ'লে অলপ কচু বনাই দিলে, অ, এই বনৰীয়া কচু যোনটো পাই ক'লা কচুটো সেইটো চাতনি চাটনি টাইপ হৈ যায় ন। সেইটোৱে গৰম ভাতৰ লগত খাবাচোন। সেই অলপ চাটনিৰে তুমি বহুত খিনি খাব পাৰা। কিন্তু সেই ছেম বস্তু আজিকালি বাচ্ছাক দিলে নাই সিহঁতৰ খোৱা নাযাব, সিহঁতৰ গলত', ধৰিব, অমুক হ'ব, তুমুক হ'ব আৰু পানী লাও, ৰঙা লাও', এইবোৰ যিবিলাক আমাৰ মানে, আমাৰ নিজৰ বাৰীতে হোৱা বস্তু সেইবোৰতো সিহঁতক মানে খুৱাবই নোৱাৰি, ' সিহঁতে ধৰিল অ', - উম', অলপ মাত', তাতে যদি অলপ মাংস দি দিয়ে, কিবা দি দিয়ে, অলপ গ্ৰেভি টাইপ বনাই দিয়ে সেইখিনি কিন্তু খাব, কিন্তু সেই', এই বস্তু খিনি যদি অলপ মাংসদি জোল-জোল টাইপ বনাই দিয়ে', সেইটো হ'লে সিহঁত নাখায়, যে এইটো নাই এইটো নাখাওঁ এইটো ভাল নালাগে হয় নে নহয়',
হয়', হয়', তুমি একদম ঠিক কথা কৈছা আৰু চাবা আগতে আমি কলডিল ভাজি পচলা ভাজি এইবোৰ', খাওঁ হয় নে, আজিকালি কিন্তু ল'ৰাই ছোৱালীয়ে এইবোৰ নাখায় আৰু আজিকালি চাবাচোন তুমি', পচলা হওঁক, কলডিল মাংসৰেও মুৰ্গীৰ মাংসৰেও কিন্তু বনাই খায় কিন্তু তুমি চাবা তেনেক', যদি হয়তো ঘৰৰ মানুহে বা মাক দেউতা মাকে হওঁক', যদি পচলা হওঁক বা কলডিল যদি মাংসৰে বনাই দিয়ে তেতিয়া কিন্তু ল'ৰাটো অলপ হলেও খাব কিন্তু হয়নে', আচলতে মই ভাবোঁ তেনেকুৱাও কিন্তু পৰিচয় কৰি দিব লাগে হয় নে',
অ', যে অলপ মাংস দিওঁ, মা', -মানে মাছ মাংস থ', কিন্তু সিহঁত অলপ খাব বিচাৰে যে অ', মাংস আছে অলপ খাই চাওঁক', কিন্তু এনেই বনালে খাব নিখজ-নুখুজে এই ক', -কল', কলৰ যিটো কল-কলডিলটো সেইটোতো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল আমাৰ তেজৰ কাৰণে ভাল হয় নে নহয়', আমাৰ তেজ কম থাকিলে, তেনেকুৱা খালে আমাৰ গাত হেৰি হয় কিন্তু সেই বস্তুটো', সেইটো ধৰিলোৱা আমি দুটুকুৰ মাংসই দি দিলোঁ তাতে দি কেনে বনাইছিলোঁ', বনাই কিনে সিহঁতক খোৱালো তেতিয়াহ'লে', সিহঁতে খাবও আৰু প্লাছ তোমাৰ সেই হেৰি খিনিও পালে সিহঁতৰ', মা', - এই', যিখিনি কলডিলৰ পৰা যিখিনি পাব লাগে সেইখিনিও পালে হয় নে নহয়',
তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন কেনেকুৱা হয়', আচলতে আমি অলপ কষ্ট কৰিলে যেন ল'ৰা ছোৱালীও যেন অলপমান শক', কেতিয়াবা ভাল বস্তু অলপ খাব পাৰে মাছ মাংসটো আমিও ভাল পাওঁ হয় নে নহয় কিন্ত তাৰ উপৰিও যেন', আমি আকৌ নানা বিধ বস্তু ভাল পাওঁ তেনেকুৱা হয়', - হয় নে', এই', তুমি চাবাচো আজিকালি, আজি-আজিকালি আমাৰ, আমি আগতে মাহৰ দাইল তাত', কঁঠাল গুটি দিয়া হওঁক বা এই পালেং শাকেৰে মাছ', তা', লাই শাক কেঁচা চাটনি তুমি খাই পাইছানে কেঁচা চাটনি লাইশাকেৰে', ইমান সোৱাদ লাগে তেনেকু', খোৱা মান ধাৰণা আচলতে সেইবোৰ খাদ্য আমাৰ দেহৰ কাৰণেও উপকাৰী হয় নে আৰু আমি চাবা আমি', ত', ধৰি লও, এই হোটেলত গ'লো তাতে বহুত মছলা যুগ', যুগত, বস্তু খিনি খাই আহিলোঁ, আহি যদি আমি ঘৰত আলু পিটিকা ভাত কেইটা মানে খাওঁ আমাৰ', কিমান ভাল লাগে হয়নে আন পেটটোও ভাল থাকে বা গাটোও কিবা এটা ভাল লাগে হয়নে নহয়',
উম', হয়', - হয়', আৰু কেতিয়াবা চাবাচোন তুমি এয়া ধৰি লোৱা ভাত বনাই গৰম ভাত', লগত অলপ দাইল আছে', আৰু আলু পিটিকা আৰু অলপ কিবা কিবি চাটনি, ধৰি লোৱা তিনি চাৰিটা ধৰণৰ চাটনি যদি দি দিয়ে তিলৰ', বা এই কচতু', -কচু পাতৰ যে কোমল পাতটো যে চাটনি বনাই যে', ভাজি পেলাই, সেনেকুৱা দি কেনে খাবাচোন', সেই খোৱাদটো মানে হেৰিৰ দৰে নাহে মাংস তুমি হাজাৰ খোৱ কিন্তু সেইটো খোৱাদ', তেওঁ নোপোৱা হয় নে নহয়?
হয় হয় আজি তুমি একদম ঠিক কথা কৈছা আৰু চাবা আমি আমি যদি নিজে অলপ। নকৰো ন আমাৰ বাৰীতে নানাবিধ আমাৰ দেহৰ কাৰণে উপযোগী শাক পাওঁ আচলতে আমি অলপ কষ্ট। কষ্ট কৰিব লাগিব কিন্তু সেইকাৰণে কিছুমান এনেকুৱা আজিকালি মানে বহুত তাৰ মানে উন্নত হৈ গৈছে যেন সকলো বস্তু যেন আমি পইচা দিলে কিনি খাব পাৰো। সেইকাৰণে মানুহ বিলাক অলপ এলেহুৱা হৈ গৈছে হয়নে আচলতে তেনেকুৱা হ'ব নালাগে', তেনেকুৱা হ'ব নহয়, আগতে চাব আমি বিহুৰ দিনত', মাহঁতে পিঠা বনাই থাকে আমি মনে মনে চুৰ কৰি খাওঁ সেই এটা ফুৰ্তি আমাৰ মাহঁতে আমাক', গালি দিয়ে, কিন্তু আজিকালি চাবাচোন তুমি আৰু আজিকালি ল'ৰা ছোৱালী আগত দিলেও নাখায়, হয় নে', কিয় হবহে আজি ঘৰতে নবনাই আজিকালি মাকহতে যেন হে সিহঁতেও নাজানে আজিকালি কিনি আনিব ঐ পেকেট কিনি আনিম দেই হ'ব আৰু নালাগে সেইটো আচলতে মই ভাব যেন ল'ৰা ছোৱালীকো আমি অলপ পৰিচয় কৰাব লাগে আমিয়ে শিকাব লাগিব হয়নে নহয় কোৱাচোন
হয় হয় তুমি ঠিকেই কৈছা দিয়া তেনেহলে আজি তোমাৰ লগত কথা পাতি ভাল লাগিল মোৰ ভালে খিনি কথা আমি ডিছকচ কৰিব পাৰিলো হয় নে? হয় হয় দিয়া তেনেহলে ৰাখিছো হা উম ধন্য বাদ উম।